হেল্ল' হেল্ল'।
কি কৰি আছে?
এয়া বহি আছো।
অ'। ছোৱালীজনী কি কৰিছে? মইে এনে আছো ভাতকেইটা খালো খাইব বিচনা তে।
অ', মই বতাহ মাৰি আছে ধুনীয়াকে সেইটো কাৰণে ষ্টেপতে বহি আছো।
অ', আমাৰ ইয়াত বতাহ নাই মৰা স কি কৰ ৰ'দটোহে হেৰি হৈ আছে। পাছফালে বহিবও নোৱাৰিছে এপাই ইমান কামোৰ।
উম, আমাৰ হেই একদম ধুনীয়া পুৰা বতাহ মাৰি থাকে আ আগফালৰ ৰাস্তাত বহি থাকিলে এ চি নালাগে আৰু।
অ'। আমাৰ ৰাস্তাত চাহ নপয়ে আপোনালোকৰ ভাল খেফালে।
অ', গছ চছ আছে যে।
অ'। তাতে ঘৰত কোনো নাইও মাহো ওলাই গ'ল তাৰপৰা বাবাও পঠালে গ'ল। সমান নাই
অ', পথত সোমাৰ গ'লে আলি পাহ কাটিবলে।
চাকিল গৈছে প ইমান সোনকালে
তাকে শাক দিলে আকৌ নুশুনা নহয় সেইটো
আগবেলা সেয়া বাগানলৈ গৈছে এতিয়া আকৌ পথাৰলৈ যাওঁ।
অ'।
আমাৰ যে ইমান এ অসমখনত যে ইমান বানপানী হৈছে। মানে এইটোোতো প্ৰত্যেক বছৰে হৈ আছে। একো সমাধান নোলাবই নে কিনো প্ৰত্যেক বছৰে এনেকে থাকিব নে কিনো বাৰু।
মানুহে যদি আৰু চব যদি এফালৰ পৰা ধ্বংসকে নিজে গৈ থাকে তেনেকুৱা নহয় কি তথাপিতো এতিয়া চৰকাৰখনে বহুত খিনি ভাল কৰিছে বাৰু দেই। বান মানে কি মানে বান-বান্ধবোৰ ভালকে মাৰিছে যে, সেইটো কাৰণে আগৰ তুলনাত মানে মানে এতিয়া কমিছে বাৰু দেই বানপানীটো। কিন্তু ৰ'দতটোহে মানে তাৰ তাপতটোহে বহুত বেছি হেৰি হৈছে মানে গছ-গছ
অ', তাপতো সেইটোৱে তাপতটো বাও গছ-গছনি কাটি টি আমাৰ হেৰিয়ে ধ্বংস কৰিছে, মানুহে ধ্বংস কৰিছে। এতিয়া ধৰি লওঁক বানপানী, বানপানীতো কিহ জহত আহিছে বা গৰাখহনীয়াটো কিহ জহত আহিছে? গৰাখহনীয়া অ' যিটো নৈপৰীয়া জেগা ন নৈ দুপৰীয়া জেগাত গছ গছনিবোৰ যে থাকে, সেইবোৰ মানুহে কাটি পেলাইছে নিজৰ স্বাৰ্থ জহত।
উম, বিল্ডিং বনাবলে, হেৰি বনাবলে কাটি পেলাব।
অ' নিজৰ স্বাৰ্থ জহত গছ গছনিবোৰ কাটিছে, কটা ফলতে টো বানপানী গৰা খহনীয়া হ বোলে বেছি বাঢ়িছে ন বৃদ্ধি পাইছে। আগতে আমি ধৰি লওক জন্ম নোহোৱাৰ আগত বা আমি জন্ম হোৱাৰ পিছত সেই তেনেকুৱা কিন্তু আমি এতিয়া দেখি আহিছো গৰাখনিয়াতটো দিনক দিনে বেছি বাঢ়ি বাঢ়ি গৈ আছে। দুপৰীয়া মানুহসকলৰ কাৰণে বিপদ হৈ গৈছে কিন্তু মানুহ এ জানো, নিজৰৰতো নিজে চাব লাগিব ন কিন্তু এতিয়া ধৰি লওক সি এ মানুহবোৰে নিজৰ স্বাৰ্থত গছ গছনিবোৰ কাটিছে কিন্তু কাটিলেওতো নৈপৰীয়া মানুহ খিনিয়ে নিজে ভাবিব লাগিব যে গছ গছনিবোৰ কাটিলে আমাৰে ধ্বংস হৈছে। তাৰ ফলত বাৰিষা বান অহাৰ লগে লগে উ গৰা খহনীয়া হৈছে।
উম সিহঁতি সেই এজ নিজে বুজি পাৱ লাগিব, যদি এজোপা কাটি দুজোপা ৰোৱে। তেতিয়া সেই সমস্যাটো লাহে লাহে নাইকিয়া হব। আকৌ এতিয়া কি হৈছে যত গছ ৰুব লাগে লাগে ত'ত নোৰৱে য'ত মানে নালাগে ত'ত ৰৱে। এতিয়া এই তেনেকুৱা হৈছে আকৌ
অ' এতিয়া কথাটো কৈছো চৰকাৰখনে যিমান সুবিধা কৰিছে সিমান ধ্বংসও কৰিছে। এতিয়া ৰাস্তা কাষত থকা গছ গছনিবোৰ, ৰাস্তা কাষত থকা গছ গছনিবোৰতো কাটিয়ে পকা ৰাস্তা বনাইছে, ফ্লাই অভাৰ বনাইছে হয় নাই বাৰু? এই খিনি গছ গছনি ইমান ডাঙৰ ডাঙৰ গছ, তাত চৰাই বাহ আছে বা মানে এনেকে হেৰি আছে ন সেই গছ খিনি কাটিবলৈ কোনো প্ৰয়োজন নাই কাৰণ সেই গছখিনিয়ে অহা-যোৱা মানুহখিনিয়ক কেতিয়াবা ছাহ দিছে বাটত। হয়নে? সেই গছ-গছনিবোৰ কাটিবলেতো প্ৰয়োজন নাছিলে। এতিয়া সেই তেনেকুৱা ফলতে ধ্বংস অ-অ কৰি যোৱাৰ ফলতেটো আমাৰ হেৰি হৈছে এতিয়া ধৰি লওক হেৰি নাই, এ চৰাই-চিৰিকটিবোৰ হেয়াই গেছে।
থাকিব নোৱাৰা হৈছে। এতিয়া এ চি নহ'লে মানুহ এতিয়া থাকিবই নোৱাৰে। এতিয়া আগতে গাওঁ অঞ্চলত মানুহে ফেনৰ কথা গমেই নাপায়। এতিয়া না ফেন নহ'লে মানুহ চলিবই নোৱাৰে।
এতিয়া ধৰি লওঁক এ চি, ফেনবোৰ-এ চি, ফেনবোৰ যি পৰা সকলেহে ল'ব, নোৱাৰা সকলে কি কৰিব?
সেইটোয়েটো এতিয়া নোৱাৰাসকলে কিমান শাস্তি খায়। এতিয়া আমাৰ ইয়াতে কিমান শাস্তি, এতিয়া আমাৰ বিলাকৰ বাৰু ও ইনভাৰ্টাৰ আছে কষ্ট নাই ন, এতিয়া এই নথকা বিলাকে যোনবিলাকে এতিয়া সেইখিনি ল'ব পৰা সামৰ্থয় নাই সিহঁতি এতিয়া ফেন মানে নুঘূৰেই এপাক-দুপাক-এপাক এপাক-দুপাৰ এনেকে ঘূৰে গম পোৱা? পানী নুঠে। কি শাস্তি ইমান শাস্তি খাইো সিহঁতি আছে। এতিয়া সেইবোৰ কাৰ জৰহতে হৈছে? আমাৰ বিলাকৰ জোহতেই হৈছে, এতিয়া সেইটো কথা চবে বুজি পাব লাগিব।
এতিয়া অ', কয় জীৱশ্ৰেষ্ঠ মানুহ, কিন্তু জীৱশ্ৰেষ্ঠ মানুহ হয় জানো কিবা লাভ হৈছে। মানুহে বেছি ধ্বংসহে কৰিছে অইন অইন জীৱৰ ধ্বংস কৰাতকে মানুহে বেছি ধ্বংস কৰা নাই জানো‌‌‍? এতিয়া গছ-গছনি কাটি বা হেই কৰা যত এতিয়া আমাৰ মানুহে, মানুহে নিজৰ স্বাৰ্থ য'ত কিছুমান কেইটকামান টকাৰ লোভত এশেঙীয়া গড়বোৰ কাট মাৰিছে, মাৰি গড়টোক কাটি গড়ৰ খৰ্গৰ কাটি কি কৰিছে, বিক্ৰী কৰিছে কিছুমান টকাৰ জহত হে ই তাৰ ফলত কি হৈছে? আমাৰ অসম খনে অ', এশিঙীয়া গড়টোৰ আমাৰ কি? এটা সম্পদ। মানে এইটো ধৰি লওঁক গে আমাৰ সেই এশিঙীয়া গড় বা বাঘ কিবা-কিবি সেইবোৰ চাবলৈকেটো বাহিৰৰ পৰা মানুহ আহে। পৰ্যটক আহে, পৰ্যটক অহাৰ লগে লগে আমাৰ অস অকমান কি হয় অ, ধৰি লওক চৰকাৰখন অকমান মানে ডেভলপ হয়।
অ এই কিন্তু আগৰ তুলনাত এতিয়া সেইটো বহুত বহুত খিনি ৰোধ হ'ল দেই এতিয়া আগতে কিমান খিনি মানে গড় হত্যা হৈছিলে কিন্তু এতিয়া বৰ্তমান চৰকাৰখন হোৱা
এতিয়া বৰ্তমান বাৰু ৰোধ হ'ল কিন্তু এতিয়া এতিয়া ধৰি লওঁক বানপানী য'ত বানপানী জহত যোৱা বছৰ বানপানী জহত সেই গড়বোৰ মানে গুৱাহাটীত যেতিয়া কাজিৰঙাত পানী হৈ গ'ল তেতিয়া তাত থাকিব নোৱাৰি‌ গড় ওলাই গুচি আহিবলগীয়া হ'ল
অ'।
মানে এ সেইটো চাইডে যেতিয়া পানী হওঁক গছবোৰ ওলাই য'তে ত'তে থাকিব লগ। গীয়া হ'ল, তাৰ ফলত কি হ'ল কিছুমানৰ পানী শুকাই গৈছে, তাত বেম বেমাৰ আজাৰ হৈ পেলাই তাতে মৰিবলগীয়া হৈছে।
কৈছোঁ।
নহয় মানে সেইটোৱে আজিকালি এতিয়া কয় জেনজি জেনেৰেচন, এতিয়া জেনজি জেনেৰেচন যিমানে মানে হেৰি হৈছে
ডেভলপ হৈছে সিমানেই হেৰি হে হৈ বেয়া হৈ হৈ গৈছে সঁচাকে আগ' এতিয়া এতিয়া নৱপ্ৰজন্মই, নৱপ্ৰজন্মই আজিকালি একো সেইবোৰ বুজিয়ে নাপায়।
নাপায় মা অন্ত মানহ মৰম, চেনেহ, আন্তৰিকতা এইবোৰ সিহঁতৰ মাজত একো নাই, খালি
সংস্কৃতি একো বুজিয়ে নাপায়। এতিয়া আপুনি কওকচোন ক'বাত ভাগৱত পাঠ, নেভাগ কৰি আছে তালৈ আপুনি নতুন নৱপ্ৰজন্মই পঠিয়ক চোন নাযায়, কিন্তু কৰবাত মেলা এখন বহকচোন বা ক'ৰবাত ফাংচন এখন আহকচোন তালৈ যাব
বাৰ্থডে পাৰ্ট
আমি যাব লাগে ক'লে, গৈছোঁ গ'লে। তাৰ ফলত কি হ'ব? অ', সেইটোৱে তাৰ ফলত কি হ'ব মানে আমাৰ সংস্কৃতিটো বিলুপ্ত হৈ গৈ আছে নে দিনক দিনে।
অহ। আৰু সিহঁতে যদি ধৰি নাৰাখে সংস্কৃতিটো আনো ধৰি ৰাখিব কোনে?
উম, আজিকালি নৱপ্ৰজন্মই এ কিছুমান ঠাইত এ দেখিছো ডেভলপ হৈছে কিছুমান ঠাইত দেখিছো বহুত ধ্বংস হৈ গৈছে এতিয়া ধৰি লওক আজিকাল এতিয়া ঢোল পেপা, খোল এইবোৰ নেগেৰা এইবোৰ দেখোন কিছুমান জেগাত এইবোৰ প্ৰচলনে নাই, এইবোৰ
নাই এতিয়া বিহু বুলি কলে কেনেকুৱা, বিহু এতিয়া বিহু বুলি ক'লে মানে আমাক প্ৰাণ আও ন?
অহ, এতিয়া আগতহে বিহু বুলি ক'লে কেনেকুৱা আছিলে, আৰু আজিকালি বিহু বুলি কলে কেনেকুৱা আছ আগতে বিহু আছিলে গছৰ তলত, আজি আৰু আজি আজি কালি বিহু হৈ গ'ল ক'ত মঞ্চত, কম্পিটিশন আগত তে কি আছিলে আজিকালি কি আজিকালি মানে বিহু নাচিবলে হ'লে মুঠতে এ হেৰি আৰু ট্ৰফিটো পেজেন কম্পিটিচন আজিকালি। কি প্ৰাইজ কি প্ৰাইজ পাইছে। কিন্তু আগতে সেইটো নাছিলে আগতে আমাৰ উচ্ছাস এটা আছিলে, হয়নে? বিহু বুলি কোৱা লগে লগে সেই আমুকত বিহু পাতিছে আমি যাওঁ।
উম। গছৰ তলত চবেই গোট খাই একেলগে মানে বিহু যোৱাতোৱে কিমান গা মানে ভাল লগা দৃ
অ সচাকে আগতে কি আগতে ধৰি লওঁক এনেকুৱা আছিলে ন উ ব'হাগ মাহটোত ধৰি লওঁক গৰু বিহু দিনা আৰম্ভ কৰিলে হুঁচৰি যোৱা আশীৰ্বাদ দিবলৈ ঘৰে ঘৰে যায় ন কিন্তু আজিকালি সেইটো নহয় আজিকালি কাৰ ঘৰত পইচা সৰহকে দিব আমুক ঘৰ মানুহ অকণমান ধনী সেই ঘৰত পইচা সকে দিব আমুক ঘৰ দুখীয়া সেই ঘৰত তাকৰ কে দিব মানে আজিকালি নৱপ্ৰজন্ম মই মানুহ চাই চাই হুঁচৰি গাই
হুঁচৰি গাই সেইটো যে মানে সংস্কৃতিটো যে জীয়াই ৰাখিব লাগে সেইটো বুজি নাপায় মুঠতে গাঁৱৰ পইচা কেইটা অকমান উঠাও খানা এটা খাওঁ সেইটো
পাৰ্টি কৰোঁ সঁচাকে আগতে কি আছিলে আগতে সেইটো নাছিলে আগতে উ সকলোৰে ঘৰে ঘৰে কি গৈ আশীৰ্বাদ দৰকাৰ হ'লে তামোল পানে এজোৰকে দিয়ক হয়নে
অহ
আজিকালি এতিয়া কিছুমান দেখিছোঁ মানে আজিকালি আগতে ধৰি লওঁক হুঁচৰি যোৱা আহিলে গামোচা এখন দিয়া ৰুমাল এখন দিয়া তামোল পাণ জোখতে হয়নে কিন্তু আজিকালি নিদিয়ে আজিকালি কিয় এইজো আনিলি নেপাওঁ সেইটো এটা আজিকালি গামোচাবোৰ দিব গামোচা এখন দিবচোন সেয়েতে সেয়েতে নি পেলাই সেইটো সুলভ মূল্যত বিক্ৰী কৰি দিব অ বিক্ৰী কৰি দিব কিন্তু কি হ'ব সেই সুলভ মূল্যত বিক্ৰী কৰা য'ত আমাৰ কি হৈছে শিপিনীসকল অ মানে যিটো হেৰি পাব লাগে সেইটো পোৱা নাই
পোৱা নাই।
এতিয়া শিপিনী আমাৰ এতিয়া মানে বাহিৰৰ পৰা কাপোৰ অহা য'ত বাহিৰৰ পৰা এইবোৰ ধৰি লওঁক। কাপোৰ আহিছে। সেই কাপোৰবোৰ আমি পৰিধান কৰা যাত আমাৰ শিপিনীসকলৰ মানে যিটো হেৰি আছিলে গুণা ণাগুণ নাছিলে সেইটো নাইকিয়া হৈ গৈছে শিপিনীসকলে আজিকালি আজিকালি শিত তাৰ যি দাম হায়নে সেই দামৰ মূল্যত যদি আপুনি বব নোৱ কিনি আ নি ঐ আপুনি কাটি মেলি এটা মূল্যত বেচিব নোৱাৰে যদি সেই দামটোতকে আপু সুলভ মূল্যত বেচিবলৈ, তেতিয়াহ'লে আপোনাৰ লাভ হ'ব কি?
সেইটোৱে, সেইটো কাৰণে মানুহে আজিকালি সস্তাটোৱে চাই। উম, এইটো কি বজাৰ সেইটো চাগ কিন্তু ঘৰত বোৱা কাপোৰযোৰ যিটো আৰাম, যিটো সুখ শান্তি মানে সেই সেইটো যে কিনা কাপোৰ জোৰত নাথাকে সেইটো কথা বুজি এতিয়া ইমান গৰমত ঘৰত বোৱা কাপোৰযো পিন্ধি পেলাই মানে যিটো মানে
অ এতিয়া আগ আগতে হলেহে আগতে প্ৰায় মানুহ বিলাকে ঘৰতে টৰ্চ ঘৰতে মুগা পোহে পলু পোহে এী কলো পোহে মানে পাত অহ পাত সূতা ঘৰতে কাটে অ সেইটয়ে আজিকালি এতিয়া এই ঘৰত আগতে ঘ ঘ প্ৰায় ঘৰে ঘৰে মুগা পলু পুহি মুগা সূতা কাট এৰি সূতা কাটে আঠ সুতা কাটে কিন্তু আজিকালি সেই কৰে নে নকৰে তাৰ ফলত কি আ হৈছে এইব এবসুতা বৃদ্ধি পাই গৈছে মূল্য বৃদ্ধি পাইছে অ এইবোৰ কতে মূল্য বৃদ্ধি পাইছে মূল্য বৃদ্ধি পোৱাৰ লগে লগে কি হৈছে কিছুমান যিবোৰ আমাৰ এতিয়া এ সেই মুগা কাপোৰযোৰ বা পাটৰ কাপ কাপৰযোৰ পিন্ধি আমাৰ বিয়া খনত বহিবই লাগিব ন কিন্তু সেই কিছুমান মানুহে এতিয়া সেই ইমান দাম দি কিনিব নোৱাৰা হৈছে কিনিব নোৱাৰা ফলত কি হৈছে তেওঁলোক তো তেনেকুৱাই আ হৈছে কিছুমানতো তুকীয়া শ্ৰেণী মানুহে নোৱাৰে কেনেকুৱা ইমান খিনি সেই পইচা দি আগতকে বহুত হেৰি হৈ গৈ আছে যিমানে বু ধ্বংস গ আছে আমাৰ যিবোৰ উ মানে অসমত হোৱা যিবোৰ আমাৰ ত আছিলে যিবোৰ আমাৰ সেইটোৱে যিবোৰ আমাৰ চিনাকি আছিল ছিল যাক লৈ আমি গৌৰৱ কৰিব পাৰো সেই বস্তুবোৰ দিনক দিনে হেৰাই যোৱা নাই না
হেৰাই গৈছে আজিকালি তাঁত বহব জনা মানুহেই নাই কিমান আছেনো আগতেতো প্ৰ প্ৰত্যেক ঘৰে ঘৰে মানুহৰ তাঁতৰশাল আছিলে
সেইটোৱে আজিকালি সেইতো বস্তু বস্তু নাই আকৌ আজিকালি কিছুমান গাঁৱে মানে কিছুমান গাঁৱতহে কিছুমান আজালি সেইবোৰ নাইকিয়াই হৈছেগে আগতে হাত ফাল আছিলে আজিকালি সেই নানান ধৰণৰ খাল আহিছে মইনা খাল কিবা খাল মানে আগতেতো হাত ঠালে আছিলে তেনেকেই দেখোন উম সকলোৱে বৈ কাটি পিনন্ ঘৰতে